হেল্ল'
অ', কি খবৰ?
আছো, ভালে আছো, তোমাৰ? অ', বহুত দিন মইতো বৰ্তমান ডিউটিতে আছো। বহু দিন তোমাৰ লগত কথা পাত
তাকেতো আপোনাৰ সময় নাথাকে আজিকালি।
অ', বেচ হৈ যাও। যে ইয়াৰ পৰা ডিউটিৰ পৰা আকৌ তোমাৰ ঘৰলে যাব লগা হয় ঘৰত আকৌ। দেউতাহতৰ এহ দেউেতাও বেমাৰী হৈ আছে যে। সেইকাৰণে অলপ অসুবিধা হয়। ভাল পাইছে ভাল পাইছে বহুত খিনিয়ে ভাল পাইছে এতিয়া বাৰু বেলেগ একো নাই কিন্তু যিহেতু তোমাৰ হেৰি আছে চুগাৰ আছে ত তাৰ কাৰণে ত তোমাৰ হেৰি হৈ যায় যে। মানে খাব চব খাব মন যাই থাকে, এইটো খাও সেইটো খাওঁ সেনেকুৱা কৰি থাকে। ত সেইটো কাৰণে, উম' ভাল কে চাব লগ হৈ যায় মানে সেইটোয়ে বাকী মাহ তৰ ভাল আছে ন?
আমাৰো সেই মাৰো অকমান এই বেমাৰৰ অলপমান হৈ আছে সিদিনা পৰীক্ষা চৰিক্ষা পৰীক্ষা কৰালোঁ মেডি কলত আনি দুই, এটা লিভাৰৰ অলপমান এ তেল তেবোৰ অলপ হাই পাইছে আৰু ইউৰিক এচিদটো অকমান বেছি আছে আৰু বাকী এনেই ঠিকে আছে বাৰু এই অকণমানে ই ইকত অলপ প্ৰব্লেম ওলাইছে। অৱশ্যে এইটো বয়সৰ লগ হয় বুলিয়ে কৈছে বেছি- চিন্তা কৰিব নালাগে বুলি কৈছে ষোল্ল বছৰৰ মানুহ ম‌ মেডিচিনতে আছে যে,
অ-অ, উম-উম-উম-উম, সেইটো কাৰণে হৈ যায় মানে কি প্ৰেচাৰৰ মেডিচিন যদিটো খাই থাকে বহুত বহুত দিনৰ কাৰণে তেতিয়া হয় অলপমান। ইকত অলপমান হেৰি দেখায়।
উম' বাকী এনেই চিন্তা কৰিব লগা নাই।
আৰু আৰ্থ্ৰাইটিছৰ,
আৰ্থৰাইটিচৰ ৰিপৰ্টটো তোমাৰ সোমবাৰে হে আহিব।
অ', অ', আকৌ তেতিয়াহ'লে ৰিপৰ্টটো আহাৰ পিছত দেখাব লাগিব।
কিন্তু এতিয়া সেই ডক্টৰ এজনক খাইছিলু সিদিনা নিউৰোলজি তেওঁ কৈছে উৰিক এছিডতু থাকিলেও বিষবোৰ হৈ থাকে।
অ', সেইটো হয় কিন্তু বিষু হয় আৰু তোমাৰ ভৰি খনো ফুলে।
অ', সেইটোয়ে হ'ব পাৰে।
আৰ্থ্ৰাইটিছটো নহ'বও পাৰে কাৰণ কিয় বয়স হিচাপো অৰ্থ্ৰাই। কি চব লগা হোৱা নাই।
অ তাকেইেটো আৰু মানে গাঁঠি আঁঠু গাঁঠিবোৰে কওপৰৰ বিষতো ইমান নাই। খালি হাত খন বিষ আৰু থৰি, গুৰুহাবোৰতো বিষাই থাকেই তুমি এইটো এচিদৰ বাবে।
উম, কিন্তু আৰ্থ্ৰাইটিজৰ বিষটো একদম তলাৰেত কৰিব নোৱাৰে। একদম মানে সয্য কৰিব নোৱাৰিয়ে মানে যেতিয়ালৈ অ', আপুনি ঔষধ নোখোৱা তুমি। তেতিয়ালে হেৰি নহয় মানে কি বিষটো সদ সহ্য নহয় সহ্য কৰিবই অসহ্য বিষ হয়।
নাই নাই তেনেকুৱা নহয়, এই ৰাতিপুৱা শুই উঠিলে অলপ বিষাই। ৰাতিপুৱা অলপ বিষ টো বেছি হয় আৰু কিন্তু কষ্টও হৈছে দৌৰি-দৌৰি স্কুলত যোৱা।
বহুত দূৰ পৰা অহা যয় যোৱা কৰিব লগা হয় ন সেইটো কাৰণে আৰু আৰু বেছি দিন মানে এনেকে ট্ৰেনত। হওক যিয় নহক বহুত সময় যদি বহি আহিব লাগে ল মানে বহুত দীঘলীয়া ৰাস্তা তেতিয়া মানে হেৰী হৈ যাই। বিষায় মইো যেনেকে এই দীঘলীয়া ৰাস্তা যাব লগা হলে হেৰি ভ লগ কৰিবলৈ এতিয়া মানে মোৰো এইটো অসুবিধা হয় এই বহুত বাছত যে বহুত বহি বহি যাওঁ যে সেইটো কাৰণে এতিয়া মোৰো মানে ভৰিৰ গাঁঠীৰ অলপ ফুলা হৈছে ভৰিখন বিষাই এনেকুৱা হৈছে। যে
এই বাৰ এই অলপ টেনচফাৰ কাৰনে বেমাৰ বোৰ যিহেতু হৈছে সেই কাৰনে মাক এপ্লাই দিব লাগিব কিবা হয়। বহুত অ এটোৱে তো আৰু দূৰ হলে মানে খোৱা লোৱা টো খেলি মেলি হৈ যায় ৰাতিপুৱা আকৌ ভালকে খোৱা নাযায় আকৌ টিফিন দিলেও মানে সেইটো আৰু ফ্ৰেছ হৈ নাথকে।
উম উম উম আৰু সময় সময় হেৰি নহয় ন সময়টো নিমিলে নহয় আ মানে তোমাৰ ভাত খোৱা সময়ত আহি নাপায়
নাপায় তাকে পাস্তাত আহি পালে আৰু লাঞ্চ নে দিনাৰে হ'ব তেনেকুৱা হৈ যায় মানে আৰু আহিয়টো খাব নোৱাৰে কা পা ধুৱা লৈ আৰু চাৰে ছাতটা মান বাজে
সেইটোৱে ইমান সময় আৰু অসুবিধা হৈ যায় আৰু
উম সেইটোৱেতো
হেল্ল' অঁ অঁ নাই এই কিবা নেটৱৰ্ক নেটৱৰ্, অ' শুনি আছোঁ। অসুবিধা হৈ আছিলে, সেনেকুৱা, ত' সেইটো মানে আৰু এইটো সময়ত মানে খোৱা লোৱাটো যদি ভাল ভালকে নহয় তেতিয়াহ'লে অসুবিধা হয় বাৰু
সেইটোয়েতো কেতিয়াবা আকৌ ভাবো মাহলেতো পঞ্চাশ বছৰ মানলৈকে ে এনেকে এইয়া চাব নলগাকে হ'লে!
উম সেইটোৱেতো সেইটোয়ে আমিতো এতিয়াই এতিয়াই মেডিকেলত যাই থাকিব লগা হয় দেখোন! কিবা নহয় কিবা নহয় কিবা মাহতৰতো যিমান যিমান যি হওক ইমান দিনলেতো এলি হেৰি কৰিব লগা নাই হোৱা! আমিটো এতিয়া পৰা আমাৰ খোৱা লোৱা ইমান বেয়া মাহতৰতো আগতে খোৱা লোৱা ভাল আছিলে এতিয়াহে এতিয়াহে তেওঁলোকৰ খোৱা লোৱা মানে মানে ব হেইট হেৰি চাকৰিৰ ক্ষেত্ৰত মানে হেৰি হৈ যায় আৰু সেইটো কাৰণে বিশেষকে মাহতৰ বেমাৰ সেইটো কাৰণে হয়। কাৰণ কিয় তেওঁলোকে আগৰ সৰুৰ পৰা ভালকে খাই আহি আছে ন সময়মতে ভাল খাইছে অ সেই টোয়ে আমাৰ মানে হেৰি শৰীৰটোৱে সেইটো হেৰি কৰি লৈছে যে অ' সেই হব মানে কি মানে কিন্তু মাহতৰ শৰীৰে এডজাষ্ট কৰিব নোৱাৰে নহয় এইটো বস্তু। অকণ সৰুৰ পৰা টাইমত খাইছে হেৰি মানে ভাল বতাহ হেৰিত আছে ইয়াতে ইমান হেৰি থোলী দালি কষ্ট হেৰিও যায় সেইকাৰণে। সেইয়াই আৰু কথা আৰু আজি অ বৰষুণ দিব চাগে মই ভাবিছিলো আহি অ আহি পালে আহি পালে মই ভাবিছো আহি পোৱাৰ আগতে হেৰি হব নেকি বৰষুণতো আহিবই আৰু মই ভিজিয়ে আহিম বুলি ভাবিছো মই অলপ উম দিব দিব হেৰি চা কালিও ডিউটি কৰিছিলে কালি এ কেইটামান ঠাইত দিছে কিন্তু আমাৰ ঠাই আমাৰ
আমাৰ ফালে অহা নাই অ অ নাই আমাৰ ফালে দিছে এইটো ৰাতি মই ডিউটিৰ পৰা যোৱা তাৰ পাছতে অকমান বৰষুণ ন ৰাস্তাত পোৱা নাই, ঘৰত সোমোৱাৰ পাছত বেছি সময় নহয়,
অ অ আমাৰ ইয়াত বৰষুণ একদম নাই কালি ইমান গৰম পৰিছে ইফালে কালি আলহী আহিছিলে মোৰ ঘৰত এ মোৰ অ মোৰ লগৰ জনী অ সাত মাহ হৈছে যে তাইক খুৱাবৰ কাৰণে ম মাতিছিলো তাইৰ তাইৰ হাজবেণ্ড আৰু মানে আৰু এটা লগৰ ছোৱালী আৰু ত তাইৰো হাজবেণ্ড হৈ গল হৈ গল হৈ গল আৰু ভালো পালে মানে কিন্তু ইমান গৰম কালি মানে সেইটোৰ কাৰণে বহুত অশান্তি পাইছে তাইৰ মানে যদিও মানে এচি টো-
এহ। এই -সেই তেনে অৱস্থাত গৰম
বহুত বেছি যে সেইকাৰণে। ত তাই বহুত অশান্তি পাইছে মানে সেইটো কাৰণে। ভাল খোৱা লোৱা ঠেৰিত। এ মই একেবাৰে ৰুমতে আনি খোৱা মানে খাব দিছো। ডাইনিং হলটোত আৰু মানে এচি নাই ন। সেই উম। সেই ত আৰু বহুত গৰম। গোটেই হেৰি পাকঘৰৰ ধোৱাবোৰ আহে যে।
আহ
এনেকুৱা কথা আৰু বাকী কি ডিউটি আছে?
বাকী আজি মই ডিউটি অহা নাই। আজি মানে সন্ধিয়া -সন্ধিয়া এপাক ওলাই যাম বুলি ভাবিছো।
অ', অ', অ'। অ', চাম চাম চাম চাম ঠিক আছে, হ'ব হ'ব মোৰটো আজি দবলে আছে। মই দুইবেলাই কৰিব লাগিব আজি।
অ তেতিয়া ইবাৰ চাই দিব। কবাত ফুৰিব যাম বুলি ভাবিছো বহুত। বহুতদিন যোৱাও নাই ক'তো।
অ। অ। অ। চাই দিম। চাই দিম বাৰু। মানে কি আমাৰো ইয়াৰে হেৰি ভন্টি এজনী তাইৰ ঘৰলৈ গৈছে। সেইকাৰণে তাইৰ ডিউটিটো কৰিব লগা আছে যে মই। সেইকাৰণে সেইটোৱে কৰিম। সেইটোৱে বাকী অ হেৰি ঠিকে আছে। ভণ্টি ঠিকে আছে।
ভণ্টি আছে। তাই ঠিকে আছে। তাই যোৱাকালি এই বশিষ্ঠৰ চাৰিআলি এইফালে কিবা গাৰ ভাংগা এটা আছে আছে যে ওৱাটাৰ ফলে হয়। এই মেঘালয় পৰে আৰু সিফালে। তাতে- এ দিনতে গৈছিলে। তাইৰ তাই লগৰ ছোৱালী'- তিনিজনী আৰু লগৰ ল'ৰা দুজন। তেনেকে এ উবেৰ বুক কৰি উবেৰ বুক কৰি গৈছিলে তাৰ পিছত এই তাতে ইমান নেটৱৰ্ক নাপায় লগৰ ছোৱালী এজনীৰ মাকে ফোন কৰি আছিল তাইক ইমান দেৰি ক'ত আছ ক'ত আছ, কোনো মানে ফোন চন উঠোৱা নাই নেটৱৰ্ক নাপায় তাৰ পিছত মানে মানে কি হ'ল তাই সিহঁতে পাঁচটা ঘৰ ঘূৰি আহি পাইছে তাৰ সেই লগৰ ছোৱালীজনীৰ মাকহঁতে তাইৰ স্কুটি খন ভাঙি দিছে খঙতে এই তেনেকুৱাই তাই কাৰণে, তাই কৈছে তাই কিন্তু গাৰভংগা কোৱা নাই, তাই কৈছে হেৰি বশিষ্ঠ তাই কান্দি য বুলি কৈ তথাপিও মানে ঠিকেই কৈ গৈছিল গৰভাংগা প্লেনতটো মানে হঠাতে হ'ল সিহঁতৰ বশিষ্ঠ সেইফালে গৈছিল ভাবিলে ইমান মানুহ আছে অকনমান ফুৰি আহো এনেকে গৈছে আমাক কৈ গৈছে বাৰু আমাৰ ভন্টিয়ে মোক কৈছে মেছেজত দিখি লিখি দিছে ফোন কৰিব পৰা নাই নেটৱৰ্ক নাই কাৰণে তাইও চাগে অহ নোৱাৰিলে নেকি নেটৱৰ্ক নথকাৰ বাবে তাৰপিছত তে, দেউতাকে বোলে ব। কৃষ্ণ মন্দিৰত বিচাৰি গৈছে, সিহঁতক বিচাৰি পোৱা নাই। সেইকাৰণে বোলে খঙতে তেইশটা মান মিচ কল পাইছে মানে যেতিয়া এতিয়া তাই নেটৱৰ্ক থকা জেগালৈ ঘূৰি আহিছে। তাৰ পিছত ঘৰত বোলে ঠিক ইমান গালি পাৰিছে, গালি পাৰি মানে আমাৰ। ভণ্টি এইফালে তাইক ফোন কৰি আছে চিন্তা হৈছে আৰু কিবা হ'ল, তাৰ পিছত বোলে তাই ৰাতি বাৰটা বজাত মেছেজ এটা দিছে স্কুটিখন ভাঙি দিলে বুলি
এইটো অলপ বেছি হৈ যায়, কিছুমান অহ
ভণ্টিয়ে কান্দো কান্দো হৈ গৈছে দিয়া মানে স্কুটিখন সিহঁতে হেৰি পৰা কোৱা নহ এই ৰঙা স্কুটি মামাই দিয়া, সেইখন নিজৰ অহ নিজৰ স্কুটি সেইখন আৰু তাই মানে অহ
এতিয়া সৰু ল'ৰা-ছোৱালী হয় নাই নহয়
অহ তাকেইতো আৰু ইমান মানে ইন্টাৰেষ্ট ছোৱালীজনীও ভাল আমাৰ ভন ভন্টি সিহঁতে মানে ফুৰিব চুৰিব নাযা নহ'লে আৰু গাৰভাংগা যায় নে শ্বিলং টিলং গ'ল হয় যদি। অলপ মানে মই কোৱা নাই যে শ্বিলং গলে বেয়া হ'ব কিন্তু অহ, কিন্তু মানে এদিনৰ কাৰণে দিনে-দুপ
কৰিলে এনেকুৱা কৰিলে এ দ্বিতীয়বাৰ জানো তেওঁ মাকহঁতক কৈ যাব জানো। নাযায় ন, সেইটো বস্তু বুজি পাব লাগে। আৰু মানে কি যিমানে মাসত বেছি হেৰি কৰিব। মানে বুজিব বা, ক, হব, বা, ক ভাবো ভালকেও বুজাব পাৰি ন কথাবোৰ ভাঙাতয়ে নহয় ন ভালকে যদি তোমাক বুজাই দিয়ে তেতিয়াহে ছোৱালীজনী বা দ্বিতীয়বাৰ নকৰিব। তেনেকুৱা যে এ মনা যাও না যাও দেই মাহঁতে বেয়া পায় কিন্তু যেতিয়া এনেকুৱা টাইপ কাম কৰিব তেতিয়াতো তাইও হেৰি হৈ যাব ন।
অহ আৰু ইহঁতে মানে ইহঁতৰ ফাইনেল এক্জাম শেষ। থাৰ্ড মানে ফৰ ছিক্স ছেমৰ পৰীক্ষা শেষ। তাৰ পিছতো এদিনটো ওলাই যাবই পাৰে আৰু সিহঁতে ফুৰিব এনজয় কৰিব। উম।
বহুত ডাঙৰ। প্ৰব্লেমত বিপদত পৰে বা কিবা মা কাবাক মাকহঁতক বা পৰিয়ালক ক'ব লগা।
নাই নাই নোৱাৰে আৰু তাইৰ বায়েক এজনীও আছে বায়েকজনী বেছি মানে বায়েকজনীয়ে অকমান বেছিকে কৈ দিছে উম।
ভাই ভায়েক ভনীয়েক সেইটো সদায় মানে হেদি কৰি থাকিব লাগে যাতে? অ, সহায় মজি সৰু বস্তুত বুজ বুজিব লাগে কাৰণ তেওঁ পিছত এটা টাইমতটো পৰিয়াল লাগে ন কিছুমান বিপদত তেতিয়াতো একো বুজি নাপব। পাব তেতিয়াতো ডাইৰেক্ হেৰিয়ে কৰি দিব ন', তাই কেনেকে কব কাকো কব নোৱাৰিব ন', সেইটো বস্তু।
এ
হেৰি এটা লৈ ললে। কি হ'ব সেইটো কথা ন আজিকালি মানে বহুতে বুজি নাপায় বস্তুবোৰ সেইকাৰণে বৰ দিগদাৰ ঠিক আছে দিয়া।
আব।
হু হু হু